হেল্ল' কি কৰি আছা
কি কৰি আছো মানে কাম কৰিছো মানুহজন যে নাছিলে ঘৰত আহিছে যে ৰন্ধা বঢ়া কৰি আছো
অ কামত যোৱা নাছিলে নেকি
অ আগ মানে আগৰ ঘৰত নাছিলে নহয় এতিয়া ঘৰত আহিছে না বহুত দিনৰ পিছত
অ ক বাহিৰত থাকে চাই প না বাহিৰত থাকে হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
হয় কোৱা কত আছিলা তই মাতটোয়ে অহা নাই
অ নেটৱৰ্কটো দিছটাৱ দি আছে সেইটো কাৰণে মাতটো শুনা নাই চাগে
অ ময়ও তো ইফালৰ পৰা হেল্ল হেল্ল কৈ আছিলো মাতে অহা নাই
তোমাৰ
এনে খোৱা বোৱা হ'ল
নাই বনাই আছো গৰমৰ কাৰণে মানে অলপ পিছত খাম আৰু মানুহজন গা চা ধুব গৈছে গা ধুই আহি মিনে খাম আৰু
অ কি বা বনাইছিলা
অ মানুহ মাংস খাই পেলাই বোলে আমনি লাগিছে সেইটো সেই কাৰণে ঘৰুৱা ঘৰুৱা মানে কঁঠালৰ গু গুটি সেই কঠালৰ লগত আৰু তেনেকে বনাইছো আকৌ এই কলমু শাক যে পথাৰত গৈছিলো যাওঁতে মানে কলমু শাক বুটলি আনিছিলো সেইবিলাক ভাজিছো আকৌ ঢেকীয়া শাক যে ঢেকীয়া শাক আৰু অ কণী দি ভাজিছে
অ
অ
বহুত ধুনীয়া সুস্থ খানা খাইছে বনাইছে বহুত ভাল লাগে এইটো ইয়াত তোমাৰ
কওক
এ কি কচুলতি বনাইছিলা যে কচুলতি কঠাল গুটি দি পেলাই বনাইছিলা যে কঠালৰ গুটিৰ লগত শুকান মাছ দিছিলা ন নহ
দিয়া নাই মানুহনে আক শুকান মাছ নাখায় যে সেইটো কাৰণে শুকান মাছ নাই দিয়া অ
লাগে খাই
অ ভাল লাগে মই খাও তেওঁ মানে নেখায় যে সেইটো কাৰণে নাই দিয়া আৰু অ
এই ময়ো সেয়ায় কৰিলো এইয়া মোক ঘৰত আলহী এজনী আহিছে মোৰ মাহী হয় আৰু এ দালি বনালো আচাৰ আছিলে পিছত মাছ আনিলো মাছ ভাজিলো ভাজা মাছ এক পিছ দিলো তাৰ পিছত তাৰ পিছত আকৌ মাছ কেঁচাই ভূনা বনালো এ খাই বৈ লৈ পেলাই বোলো এ আমৰ আচাৰ আছিলে আমৰ আচাৰ এ যোৱা বছৰো কৰিছিলো আৰু
অ তুমিয়ে বনাইছিলা মানে
মই নিজে ঘৰতে বনোৱা আছা আৰু হয় এইয়া
অ
ভালে লাগে ঘৰত আমৰ আছাৰটো মই হেৰি কৰো আম কাটো আম কাটি পেলাই হেৰি কৰি দিও এ ৰ'দত মানে শুকাই লৈ পেলাই অলপ মানে গা পানীটো মৰাকে শুকাব লাগে আৰু শুকাই পেলাই তোমাৰ তেলত হেৰি কৰিব লাগে অলপ তেল পুৰা উতলাই গৰম পানী কৰি পাই উত উতলাব লাগে তেলখিনি তাৰপিছত ঢালি দিব লাগে ঠাণ্ডা হলে তেলটোৰ পা ঢালি দি অলপ মছলা তেতিয়া ভাজা মচ মছলাটো ভাজা ন ভাজাতো গুড়া কৰি কৰি অলপ অলপকে দি থাকিলে হ'ল একেবাৰে নিদিলেও হয় আৰু কোনোবাই একেবাৰে দিয়ে কিছুমানে একেবাৰে দিয়ে আমি আকৌ পিছত দিওঁ
মই আকৌ একেবাৰে দিওঁ মানে এনেকে বস্তুতটো শুকাই লওঁ শুকাই লোৱাৰ পিছত মানে তেলটো যে গৰম কৰো
আহ
কঠা অলপ মানে নুমাই থৈ দিওঁ তেলটো তাৰপিছত মানে আমৰখিনিত মানে মছলাটো দি অলপমান তেল দি মানে মানে সানি লওঁ খোৱা মানে খান ল তাৰপিছত থৈ দিওঁ পিছত এতিয়া তেলটো ঠাণ্ডা হতে তেনেকে বনাম
মই একেবাৰে তেলতে নিদিও কেতিয়াবা দিও দিও মছলা চব মিহলাই পেলা
অ চবেই চলে বেগ আইডিয়া
হয় বেলেগ বেলেগ আছে
অ
চবৰে একে নহয় সেইটো হয়
উম উম
কালি বজাৰৰ পৰা কি কি বজাৰ কৰি নিলে
বজাৰ আনিছো বহুত বজাৰ কৰিলো বৃহস্পতি পৰা বজাৰ হয় বজাতো কৰিবই লাগিব সপ্তাহ ৰ কাৰণে বেছি বজাৰ কৰি আনি বেয়া হৈ যায় গৰমত মানে আগতীয়া আলো আৰু বেয়া নোহোৱা বস্তু সেইবিলাক বজাৰ কৰি আনিছো আৰু
কালি কিন্তু বজাৰত বহুত সস্তা গৈছে দে বস্তু বিলাক
ছে গৰম মতে আবেলিতে সেইমতে যাব
অ আবেলি টাইমতে সস্তা গৈছে বস্তু বিলাক ভাত কেৰেলাৰ হেৰি গৈছে ছে তুমাৰ বিশ টকা কেজি গৈছে পটলৰ বিশ টকা কেজি গৈছে কোমোৰা জালি দহ টকা গৈছে
অ
এনেকে চব বস্তু দাম বহুত কম কম দামত বিকি গৈছে কালি হো
কোমোৰা জালে আহিছো ভাত কেৰেলা নাই আনা ভাত কেৰেলা গছ আছে যে গছত মানে ভাত কেৰেলা লাগি আছে আৰু তিতা কেৰেলা যে তিতা কেৰেলা মানে গছ ছে তিতা কেৰেলাতে লাগি আছে মানে ঘৰতে আছে যে সেইটো কাৰণে সেইবিলাক নাই অনা আৰু
এ ঘৰতে মানে কি জানাই সপ্তাহৰ সময়ত এসাঁজ ওলাই খাব কাৰণাই ঘৰত বেছিকৈ লগা নাই অ মোৰ ঘৰত ভাত কেৰেলা লাগিছে সপ্তাহত এদিন বা দুদিন হেৰি কৰিব পৰা যায় তথাপিতো মই কিনি আনো কিনি আনা কেটা দেখি দেখিবও ভাল লাগে বা হেৰি আৰু খায়ওঁ ভাল লাগে দেচোন ঘৰকেইটাত থ ঘৰৰ কিটা অলপ পোকে ধৰে ন
উম মই আকৌ কিনাটো ভাল নাপাওঁ ঘৰতো মানে লোকেল হয় যে ঘৰতো খাই ভাল পাওঁ সৰু তেল অলপ বেছিকে দি ভাজিব লাগে আৰু ভাত কেৰেলা বৰা বনাই এনেকে শলাদ দি বেচন দি ভাত কেৰেলা এনেকে শলাদ দিও খাই ভাল লাগে।
ভাত কেৰেলা বৰা আব ভাত কেৰেলা কেইটা খাই পাতলা পাতলা কে কাটি পেলাই। তুমি মছলা সানি ধুনীয়াকে তেলত এৰি দিবা এৰি দি পেলাই তাত দুটা ব তিনিটা পিয়াজ দি পেলাই লাহে কে কম জুইত ধাকি দিবা পিয়াজ খিনিও আধা গলা হব আৰু ধুনীয়া লাগে এই খিনি খাই মছলা চব দিব লাগে। তেল অলপ বেছিকে লাগে আৰু ইমান হেৰি নালাগে হম হম এ এনেকেই খাওঁ বস্তু বস্তুবিলাক আৰু কেনেকৈ খাবা এই ভাত কে তি তিতা কেৰেলা কিনিলে তিতা কেৰেলা ধুনীয়াকে একবাৰে কুটি কুটি পলাই অলপ নিমখ দি খচি ল'ব লাগে খচিপেলাই জলকীয়া চাৰিটা বেছিকে দিব লাগে আৰু পিয়াজ অলপ বেছিকে দিব লাগে দি পেলাই কম জুইত অ তেলো বেছি তেল বেছি দিয়ে দি পেলাই একেবাৰে ধুনীয়াকে মই ধাৰা আনো ধাৰা আনো ধাৰা পে কট হয় নে হেৰিও নহয় বটলো নহয় আৰু
অ হয়
ধাৰা তেলতো খালে মানে কম পৰিমমানতে হৈ যায়গৈ আৰু বেলেগ তেল আনিলে বহুত দিব লাগে। আগে আহাই নহয় সোনকালে শেষ অ সোনকালে শেষ হয় অ আজিকালিত ধাৰাই খাওঁ দেচোন বাৰু আগতে বটল খাইছিলো বটল বিলাক এতিয়া ভাল নহয় তেল আগ ভাল আছিলে এতিয়া ভাল নাই
ভাল নহয় সেইটো কাৰণে এ আমিও সেয়াই খাওঁ ধাৰা খাওঁ পেকেটটোৱে আনো। বেছিকে আনি লওঁ অহ পেকেট দুই তিনিটা আনি লওঁ পিছত আৰু বটলত
এই জোল ৰখা বস্তু অনাই যেন দালিৰ বাহিৰে আৰু এনেকৈ যে মই ভাজি ভুজি নাখাওঁ ইমান দে মই খালি বৰা খাওঁ ভোনা খাওঁ খাওঁ মানে ভুনা বন বা যিমান সেইবোৰ পটল আনি লৈ পেলাই পটল ধুনীয়াকে মচলা বেছিকে হানি। অলপ তেলত ফ্ৰাই কৰি খালে আৰু ভাল লাগে। অলপ ৰঙা পৰা ৰঙা পৰা কৰি কৰি মই সেইবিলাক পাচলিয়ে আনো
মই আকৌ মই আকৌ ভাজা বস্তু বেছি ভাজা আৰু চাটনি বিলাক ভত্তা বিলাক এইবিলাক বেছি খাওঁ গৰৈ মাছৰ ভত্তা
তাকে যিহেতু জোল
উম মই আকৌ জোল থাকিলেও মানে সিহঁতে খাই মই মানে দালি নাখাওঁ ইমান জোল পোত নাখাওঁ
উম দালি লাগিব দেই মোক দালিতটো মোৰ প্ৰিয় হয় অলপ অলপ লাগে কিন্তু প্ৰিয়ৰ হয় দালিটো থাকিব বাকী চব বিলাক ভুনা ভাজি হয় হয় নে দালিটো তাৰ মানে লগত থাকিবই
উম
উম গৰমৰ কথা নকবা আৰু একদম
যোৱা ৰাতিটো গোটেই ৰাতিটো বৰষুণ পৰিলে নেকি
অহ আমাৰ পিনে বৰষুণ নাই বাৰু গৰম লাইনতটো নাছিলে
অহ ৰাতিতো বহুত বৰষুণ পৰিছেচোন।
বৰষুণ নাই মৰা বৰষুণ নাই দিয়া ৰ'দ দি আছে। একদম বহুত ৰ'দ দিছে।
অ।
হয় নেকি?
চব্জি বনাই এনেকুৱা গৰম লাগে ছে। উপায় নাই আৰু বোলো নাই ফেনে কাম নিদিয়ে বাহিৰতে বহি লও অলপ।
তো ফেনে কামেই নিদিয়া হৈ যায় আৰু ৰুমৰ ভিতৰত। সেইটো হয় গছৰ চেঙাৰতে বহি থাকিব লগা হৈছে।
চো সৰুটো এটা লম।
অহ আপোনাৰ ছোৱালী টোপনি গ'ল নেকি?
অহ ছোৱালী টোপনি গৈছে। তুমি ভাত খালা নে নাই? নে আলহী আহিছে যে, ভাত চাত খোৱা বোৱা হৈ গ'ল নে নাই?
অ খোৱালো। ভাত চাত খাই লৈ বোলে মই বোলো এবা এনে এ কথা দুটা পাতো বোলো খবৰ চবৰ লওঁ। হ'ব দিয়ক নহলে। অহ।
অহ ইমান কথা বোলো।